অহ', যে।
এহ, পথাৰালৈ যাবলৈ কাৰণে ওলাইছিলো।
অহ', পথাৰত কি ধান ৰুইছে।
অহ', ধান অকন ৰুইছে।
অহ', নিজে ৰুছে নে বেলেগ মানুহে লগাব।
দুজনী এজনী লৈছো।
অহ ',
নিজে নোৱাৰি গোটেইখিনি।
অহ', কেই বিঘা কৰিছে।
এতিয়া মানে বৰ্তমান এবিঘাই ৰুইছো আৰু তিন বিঘা আছে। এতিয়া দ মাটি বিঘাটো ৰুইছো আৰ। নহ'লে পানী আহিলে দিগদাৰ হ'ব যে।
অহ ', উম- উম। ভালকে বৰষুণ দিয়াহি নাই যেনিবা।
অহ ', বৰষুণ দিয়া নাই মেচিন দিয়ে ৰুই দিছো তাৰপিছত, পানী হ'লে হৈ থাকিব আৰু নহ'লে
অহ', -অহ', এতিয়া ৰুই দিছে আৰু এতিয়া ৰুই দিছে। ওখ হ'ব তেতিয়ালৈ ন পানী হোৱালৈ, অহ ', নহ'লে বৰষুণ দিলে অহ ', বৰষুণ দিলে একেৰাহে দিয়ে থাকে নহয়, উম। অহ ', কি ধানৰ খেতি কৰিছে।
এতিয়া এইটো হেৰি এয়াই দ মাটিত কিবা ওখ হোৱা জাতৰ ধানেই লগাইছো।
অহ', - অহ', হাজাৰী তাৰপিছত আকৌ এনেকে লগ
কৰা আৰু ভাত খোৱা বেলেগ
অ'।
এয়া লগাম আৰু পাক আজি একত লগাই লওঁ।
অহ
লগচোৱা লাগিছে আজি কালি অকন অকন বৰষুণ দিছে।
অ
তথাপি দিবই চাগে বৰষুণ দিলে মানে আৰু একেৰাহে গোটা হবই চাগে
অ এতিয়া সাতৰ চোৱা লাগিছে ধান ৰুবলৈ
আৰু এই সাতত চাৰ পাছতহে আহ
অ উম উম
এ হাতৰ চৰাতে বৰষুণ দিয়ে থাকে নহয়
অ সাত চোৱা হলে বৰষুণ দিয়ে এইবাৰ কিন্তু দিয়া নাই কিয় জানো
কালি অকনমান কিন কিনাইছে আৰু বেছি নাই।
কোৱা মই এ আছো এনেই এই হাঁহ কেইটামান পুহিছো যে বজাৰৰ পৰা নতুনকে আনি পিছফালে পুখুৰীটোতে মানে দি থৈ দিছো এৰি দি থৈ দিছো গ তাকে কবালৈ যাইগৈ বুলি চাই আছো
নহ'লে হেঁপাহ হেঁপাহ চেপাহ মানে ভালকে
অ এই নতুন হাঁহ আকৌ বেলেগৰ লগত গুচি যাবকৈ পাৰে যে
আমাৰ আছে হাঁহ কেইটামান আজি ৰাতিপুৱা দি এতিয়া হৈছিলে হেঁপাহ আহিছিলে
অ এই বস্তুটোৰ কাৰণে এই হ কিন্তু অ পুহিব মন নাযায় হবহে কেতিয়া ত মান আকৌ সিহঁতে আহি এটা এটা লৈ নাইকিয়া কৰি থৈ দিব সি উম তাকে এইবাৰ উম মোৰ আগত দুটামান আছিলে সেই দুটা আকৌ সেই হেঁপাহে লৈ গলে বান্ধি থৈ দিয়া জেগাৰ পৰা তাকে কেইদিনমান পোহা নাছিলো এতিয়া মানে এনেই থাকো যে আকৌ আনি লৈছো তাকে চাই কৰি থাকিবলৈ
অ ঘৰতে থাকি ঘৰতে থাকিলে এতিয়া কণীটোও খাব পাৰা
অ অ
ঘৰত শাক খৰচটোৰ কিবা ওলাই থাকে কেতিয়াবা আলহী তুলহী আহিলে তাকে কি কৰা যায় উম কাৰণে মানে সুবিধা
অ সেয়ে হাঁহ কেইটামান আনি লৈছো তাৰপিছত মুৰ্গী দুজনী মান আনি লৈছো
অ ভালে কৰিছা দিয়া মোৰ আছে কেইটামান মুৰ্গী
অ অ অ
তাৰ পোৱালি কেইটা ডাঙৰ হৈছে বাৰু
অ
বেচিব পৰা হৈ হৈছেগৈ লাহে লাহে
অ এই আমাৰ মাইকী মুৰ্গীহে আনিছো ম হেৰি মতা মুৰ্গী আছিলে নেকি আপোনালোকৰ।
অ আছে নিব পাৰা নিয়া যদি নিব পাৰিবা।
অ অ আনিব লাগিব এটামান।
অ
অ তাতে হাঁহ কি হাঁহ পুহিছে চিনা হাঁহ নে পাতি হাঁহ চিনা হাঁহ অ এই চীনাহা কণী পাৰি আছে নে
অ এই উমনি লৈছিলে উমনি লৈ মানে পোৱালি ফুটালে ফুটাই প আকৌ কণী পাৰিলেই এটা
অ কণী কেইটামান আনিব লাগিব মই মানে আমাৰ মানে চীনা হাঁহ নাই যে
আহ আহ
তাকে যদি পাৰে কণী পাৰে সৰহকৈ থাকিলে দিবচোন
অ তাত তাতে উমনি দিবা মানে
উমানি উ কণী পাৰিবলৈ হেৰি হৈছে উমানি দিমাত তেতিয়া মানে চিনা হাঁ খেই অলপ বেছি ভাল হয় বেছি মানে ডাঙৰ হয় যে চীনা হাঁহৰ পুহিলে লাভ বেছি কি হয় হানে
অ আৰু সে বি বিচাৰি ফুৰিব লগীয়া নহয় সিহঁতক ধুনীয়াকে সোমাই আজি
অ এ পাতি হাঁহ হলেগে মানে
বৰ অুজি যায়গৈজ হুব লগাই আৰু ইিহঁতে মানে অ বস্তু নষ্ট কৰে কিন্তু ঘৰতে থাক থাকেও
অ বস্তু নষ্ট কৰি মানে কি গছ
দেই গছ চছ মানে ৰুলে মানে সিহঁতে খাই পেলাই পাচ পানে যদি কিবা ৰোৱা তেতিয়াহ'লে মানে সিহঁতে চব খাই খাই পেলাই
অ হ একো নাই বাৰু তেনে তেনেকে পুহিব লাগিব উ কণী সৰহকে হলেকে দিব
অ হ'ব দিয়া
উম
উ বেলেগে বেলগে নিচে বও কণি
অ
বি ৰাঙ
অ
উ ব কি ভালা
অ ভালেই আপোনালোক
অ ভালে
অ ছোৱালীজনী পৰীক্ষা আৰম্ভ হ'ল নহয় ন
অ একৈশ তাৰিখৰ পৰা হৈছে আজি আছে বাৰ ভাল পৰীক্ষা দি অহা পাছত সোধাই সুধিলে টো ভালেই বুলি কয় এতিয়া বহি দিলেহে আৰু চনাাও কিমান নম্বৰ পায়
এ আপোনালোকৰ ছোৱালীজনী ভালে দিয়ক পঢ়াত
অ হয় নেকি এ নম্বয় কম ওৱাৱ
অ
বহি দিয়াত চিন সিহঁতে কিমান পঢ়ে কিমান নপঢ়ে
অঁ আপুনি এনেই কিবা আচাৰ কিবা এনেকৈ বনাইছে নেকি
আচাৰ বনাই বনাইছিলো ঔটেঙা আছে নহয় আমাৰ ঘৰতে
অ ঔটেঙা আচাৰ বনাই খাই নেকি উম মই খাই পোৱা নাই নহয় বনাই কেনেকে বনাই
কেনেকে বনাই মানে অকন কাটি কাটি সৰুকে
অ
হালধি চালধি খানি অকণ বইল কৰি পেলাই ৰ'দত দি তাৰ পিছত পানীটো মান অকমান শুকাব ধৰি ব'লাগে অ
অ অ
শুকুৱাইাবে বেছি কটকটীয়াকেও শুকাব নালাগে অকন লেলেপা অ কোমল হ'ব লাগে আৰু তেতিয়া মানে এ মচলা চচলা দি মানে বৈয়ামত সময় দিব লাগে
অহ অহ
দিব লাগে তাছত পিছত আৰু য খাব পাৰি আৰু
অ আৰু কি মিঠৈ দিও বনাব
অ মিঠা অ মিঠৈ দিও পাৰি তেতিয়া মিঠা মিঠা লাগে আৰু জ্বলা মিঠা টেঙা তেনেকুৱা লাগেত টো খোৱাাতটো ভাল লাগে
অ মই এই গাজ টেঙা আচাৰ অলপ বনাইছো
গাজ টেঙা আচাৰ বনাব জানা
অ জানো বনাই থৈ দিছো অলপ খালেকে দি পঠিয়াম কেনেকে মানে হেৰি এই ভলুকা বাঁহ যে
অ
অ সেইটো গাছ হলে মানে বেছি বেছি ভাল আৰু ভলুকা বহা গছতো অ ডাঙৰ ডাঙৰ গছ বাহটো হয় যে সেইটো বাঁাহৰ হলে মানে বেছি হয় আৰু কিছুমান পাহাৰীয়াও আছে আছে কিনি কিনিবলৈ পোযা যায় এনেক আমাৰ ঘৰত ধৰি লও ভলুকা বাঁহ হৈছে যে তাৰ পৰা মানে গাজ ওলাইছিলে নতুনকৈ অ অলপ কোমল কোমল হৈ থাকোতে অ কোমলে হৈ থাকোতে কাটি আনি পেলাই ধুনীয়াকে এই ৰুকনিত পিহনাত ৰুকি ল'ব লাগে ৰুকি পেলাই ছয় দিং বুলি ও থব প লগে লগে সেইবোৰ ৰস অ অ ৰসটো উলিয়াই
তুমি ঘৰতে নিজে বনাই খোৱাই ভালো
আহ তাকে বনাইছো উম।
ই নিশ্চিন্ত মানে খাব পাৰিয়া।
অ সেইয়াই বনাই কৰি থৈ দিছো এতিয়া। তাত ভোত জলকীয়া দিছ
অ জলকীয়াাতটো বেছি ভাল লাগে দিলে।
অ জ্বলা হয়। যে জলা তেঙা হয় মানে দুদিন মান যদি থাকি পেলাই আপুনি থৈ দিয়ে তেনেহলে টেঙাটো বেছিকে হয় তেনেকে মই কি কৰিছো মান মানে এ আগদিনাখন কৰি পিছদিনাখন উঠাই দিছো এনেকে ধ ধুনীয়াকে ঢাকি কৰি থৈ দিছো ৰুকি কৰি তাৰপিছত মানে ৰসটো অকণমান চেপিছোঁ চেপি পেলাই মানে গোটেইখিনি ৰস চেপি শেষ কৰি দিয়া নাই আৰু অলপ অ অলপ চেপ পেলাই অ তাৰছত অ নিমখ ৰংগুৰি সানি পেলাই ৰ'দত দিছো অলপ সময় ত কা ৰ'দ অকনত। দি পেলাই তাৰছ সেয়া ত মিঠা লৰ মিঠাতেল গৰম কৰি তাত পাঁচপন তেনেকে মছলা বিলাক দিছো অ অ অ তেনেকে মছলা দি পেলাই ধুনীয়াকে আকৌ সেই গা টেঙা সেই তেলখিনি অকণ ঠাণ্ডা কৰিেলাই ঢালিিলোঁ আৰু দি পেলাই এই চিচাৰ বয়মত থৈ দিব লাগে অ অ। ভাবে ন মানে ধুনীয়া ভাল হয় থাকে বহুত দিনৰ লগে উম প্লাষ্টিক থই নালাগে আৰু।
প্লাষ্টিক দিলে মানে বেয়া হয় ভেকু
অ সেগ যায় গে অ। সে তেনেকে বনাই কৰি থৈ দিছো তাত বজাৰৰ পৰা মানে জলকীয়া কেইটামান আনিছিলে!
অহ।
সেয়াওঁ দি পেলাই থৈ দিছো আৰু। খাই থাকিব পাৰিম এতিয়া গৰমত ধুনীয়াকে।
বৰফত টেঙা-টেঙা অকণ গৰমত ভাল লাগে খাই দালি ভাত দি।
দালি-দালি মানে এনেই খালি দালি খিনি। খাব মন নাযায় সেই আচাৰ অকণ হলে ভাল লাগে অহ আচাৰ বা চাটনি অকণ। অহ।
কেতিয়াবা পানী ঢালিওঁ খাব পাৰি ভাত সেইবোৰ।
সেই গাছ টেঙাটো মানে হেৰি মানে ত মাছৰ লগত তৰকাৰী বনাই খাই।
অহ ভাল লাগে হেৰি কিবা বগা-বগা হৈ থাকে যে তেতিয়া টৰকাৰি মনে খাই নেকি। খায় পাইছো।
অহ
টেঙা দি।
অহ নিজে বনাই খায়নে।
নিজে বনাওঁ। অহ দে। গোলুকা মানে মা মাছটো এইখিনিৰ গাত। টেঙা খিনি টেঙা হৈ থাকেতো। তাৰপিছত হেয়া। পাচফুৰন-চাহফুৰন দি তেল মাৰি দিব লাগে আৰু। পেলাই মানে আৰু মাছ খিনি। ফ্ৰাই কৰি ল'ব লাগে আগে।
অহ।
পানী চানী দিয়ে। মাছখিনি দি দিলে তাৰপৰা আৰু।
অহ উতল আহিলে কিবা হেৰি পিঠাগুৰি দিব লাগে নেকি?
অহ মানে অলপ ডাঠ হবৰ কাৰণে অকণ পিঠাগুৰি অকণ দিলে ভাল লাগে আৰু খাই।
খাব লাগিব তেনেকে খোৱা নাই মানে। খাই বুলি শুনিছো।
খাবা চোন।
অহ। খাব লাগিব বনাই পেলাই আকৌ।
গৰমৰ দিনৰত এতিয়া টেঙা চেঙা খাই ভাল লাগে।
অহ এ আমাৰ। ঔটেঙা এজোপা আছে। সেইজোপা খাই থাকে মানে ঔটেঙা জোপা। কি হয় পুকীয়া হৈ যায় গৈ। এতিয়া লাই কলি আছে।
এ তোমালোকৰ সেই ফালে ঔটেঙাোািবা বাৰ ম হে লাগি থাকে নেকি?
অ বাৰ মাহে লাগি থাকে। মানে বহুত ওখ হৈ গৈছে আমি এতিয়া নিজে পাৰি।। খাবলৈ নোৱাৰো। সেই মানে সৰ সৰে যে তেতিয়াহে।। এটা দুটাকে খাব পাৰো আৰু। এতিয়া কলি হৈছে আৰু খালে দি পঠিয়াম দিয়ক।
হ'ব দিয়া। ডাঙৰ হলে দি পঠিয়াবা।
অ অ।
পঠিয়াম দিয়ক।
অ হ'ব দিয়ক।